অঁহ।
অঁহ শুনিছো কোৱা।
অঁ কি খবৰ?
ভাল ভাল, তোমাৰ?
মোৰ ভালে, ক'ত আছা তুমি?
ঘৰতে আছো বৰ্তমান, তুমি ক'ত আছা?
মইও ঘৰতে, কি কৰি আছা?
এই কি কৰিবা আৰু, মোবাইলটোকে চাই আছিলো।
উম। বাৰু। মইয়ো এনেই মানে আছো এনেই, ব্যস্ত আছা নেকি তুমি?
নাই, নাই।
অঁ মানে ভাবিলো আজি অলপ কিবা কথা পাতো বুলি।
উম, কোৱা?
মানে এ চোৱা, আজিকালি মানে পঢ়া শুনা বে ব্যস্ততাৰ মাজত মাজতো মানে অলপ সময় মানে কেতিয়াবা খেলিবলৈ চেষ্টা কৰ হাঁ।
খেলিলে অঁ মনতটো বহুত সতেজ লাগে।
অঁ সেইটোতো ঠিক কৈছা অঁ।
উম, আৰু আজিৰ অঁ আজিৰ ব্যস্ত জীৱনত মানে বহুতে পঢ়া শুনাৰ ওপৰত গুৰুত্ব দিয়া হয়নে? কিন্ত
উম।
খেল অঁ খেল ধেমালিক তেন্তে অৱহেলা কৰে তোমাৰ মতে খেলৰ গুৰুত্ব কিমান বুলি ভাবা?
অঁ মোৰ মতেটো খেলৰ গুৰুত্ব বহুতেই, কেব মানে ক'ব গ'লে খেল কেৱল মোৰো মনোৰঞ্জনৰ মাধ্যম নহয়। অঁ ই এটা সুস্থ জীৱনৰ মানে এক অপৰিহাৰ্য্য ৰ্য্য অংশ বুলি ক'ব পাৰো। ধৰা নিয়মীয়াকৈ খেলিলে আমাৰ শৰীৰটো সুস্থ থাকে। তাৰপিছত আমাৰ মনটোও ভাল থাকে মানে মন প্ৰফুল্ল হৈ থাকে। আৰু ক'ব গ'লে ব্যক্তিত্বৰো বিকাশ ঘটে, ত' সেয়েহে মই ভাবো যে সক কলো বয়সৰ মানুহে কিবা নহয় কিবা এটা খেলত অংশগ্ৰহণ কৰা উচিত। সময় পালে কেতিয়াবা খেলিব লাগে। ধৰা সকলো সময়তে আজিকালিতো সকলোবোৰ ব্যস্তই হৈ গৈছে। খেলা নেদেখ খা দেখা নাযায় ইমানটা, কিন্তু তথাপিও যে তে মানে মানুহে অলপ উম মানে ছাত্ৰ ছাত্ৰীবোৰ বা যোনে নহওঁক সময় পাই তেন্তে অলপমান খেল খেলিব লাগে কিবা এটা হলেওঁ।
উম, হয়। তুমি খেলানে খেল?
উম, খেলো মই মাজে সময়ে খেলো।
অঁ আচ্ছা, আঁহ এ এইটো কোৱা চোন, মানে খেলৰ আটাইতকৈ ডাঙৰ উপকাৰ কি বুলি ভাবা তুমি?
খেলৰ আটাইতকৈ ডাঙৰ উপকাৰ ক'ব গ'লে সুস্বাস্থ্য। স্বাস্থ্যতটো ভাল থাকে আমাৰ খেল খেল খেলি থাকিলে। ধৰা টো অ' তাৰপিছত দৌৰা দৌৰা দৌৰি দৌৰা মানে, তাপিছত যোগ বা ফুটবল, ক্ৰিকেট, ভলীবল তাৰ পিছত বেডমিণ্টন এইবোৰ খেল মানে খেলিলে শৰীৰটোৰ সকলো অংগ সক্ৰিয় হৈ থাকে ত' ইয়াৰ ফলত অ আমাৰ ৰক্ত সঞ্চালনো ভাল হয় শৰীৰটো শক্তিশালী হয় আৰু বিভিন্ন ৰোগ ৰোগৰ সম্ভাৱনাটো কমে আৰু আমাৰ অঁ ক'ব গ'লে মানে শৰীৰটো আমি হেলডি হৈ থাকো খেল চেল খেলি থাকিলে
উম আহ সেইটো হয় মানে কেৱল শৰীৰ অ শাৰীৰিক ভাৱেই নহয় আৰু খেলৰ অহ মানসিক উ উপকাৰিতাও মানে আছে নহয়নে
উম আছে আছে আছে আছে আহ চা ক'ব গলে খেলতো মানসিক চাপ কমে খেল খেলিলে আহ আৰু মনটো অহ মানে একদম পাতল হৈ থাকে সতেজ হৈ থাকে আৰু আত্মবিশ্বাস টো আমাৰ বৃদ্ধি পায়
উম
আজিকালি বহু শিক্ষাৰ্থী মানে পঢ়াৰ চাপত মানসিকভাৱে ক্লান্ত হৈ পৰে ইমানেই প্ৰেচাৰ পৰিছে সকলো ক্ষেত্ৰতে ধৰা শিক্ষাৰ্থী সকলৰ হওক সকলোৰে মানে ত এনে সময়ত অলপ যদি সময়ত খেলে বাহিৰলে ওলাই যায় খেলে গৈ পেলাই বন্ধু বান্ধৱীৰ লগত তেনে হে তেতিয়া তেওঁলোকৰ মনটো অলপ মানে পাতল হব মানে আকৌ সজীৱ হৈ উঠিব আৰু পঢ়াটো আকৌ মন বহিব ধৰা মানে মাইনটো ফ্ৰেচ হৈ যাব নহ তেওঁলোকে অলপ ৰিলেক্স হব তহ' সেইটো কথা
অ হয় একদম ঠিক কৈছা তুমি আৰু আহ এইটো কোৱা যে মানে খেলৰ জৰিয়তে কি ভাল গুণ শিকিব পাৰি বা শিকিব পাৰোঁ আমি
আহ খেলৰ জৰিয়তে কব গলে আমাৰ যোনবোৰ সময় নহ বোৰ বৰ্তিতা তাৰ পিছত শৃংখলা বদ্ধত তাৰপিছত অ দলীয় মনোভোগ মনোভাৱ চৰি মনো মনোভাৱ তাৰপিছত আহ নেতৃত্বৰ গুণ আৰু ধৈৰ্যও ধৰ্য যতো বাঢ়ে তাৰ পিছত কঠোৰ পৰিশ্ৰম কৰিব পাৰি মানে কঠোৰ পৰিশ্ৰম কৰিব পাৰি তাৰপিছত তাৰ পিছত অ এইবোৰে ক'ব গলে আৰু যোনবোৰ জয় পৰাজয় দুয়টাকে মানে সমানে গ্ৰহণ কৰাৰ মানসিকতাও মানে খেলে গঢ়ি তোলে ধৰা কেতিয়াবা এনেকুৱা হয় বহু কষ্ট কৰাৰ পিছতো মানে সেইটোত অলপ অলপ জিকাতো মানে থাকি যায় বা কেতিয়াবা জি নিজিকেই ত' তেনে ক্ষেত্ৰত মানে নিজকে বুজোৱা যায় যে হ'ব নেক্স টাইম আকৌ ভাল কৰিম এতিয়া পাম কি জানি এনেকুৱা আৰু
অ একদম ঠিক কৈছা আহ তুমি নিয়মীয়াকৈ কি খেল খেলা খেলা নে কেতিয়াবা
হয় অ অ মই মানে বেডমিণ্টন আৰু ভলীবল খেলিবলৈ ভাল পাও‍ঁ বিদ্যালয় থাকোতে খো-খো আৰু মানে খো-খোটো খেলিছিলোঁ। ত' এই খেলবোৰে মানে মোক শাৰীৰিকভাৱে ফিট ফিট ৰা মানে, ৰখাৰ লগতো বহুত আ, নতুন নতু, মানে নতুন বন্ধু লগ পাইছিলোঁ ধৰা আমাক স্কুলৰ পৰা এনেকে ডিষ্ট্ৰিক্টৰ হৈ পেলাই খেল হৈছিল। অ তেতিয়া আমাক বাহিৰলে লৈ গৈছিল বাহিৰলে নহয় মানে আমাৰ ডিষ্ট্ৰিক্টৰ বাহিৰত আৰু তাত বহুত বন্ধু লগ পালোঁ তেনেকে তেনেকে বন্ধু লগ‌ পালোঁ, সেইটোয়ে আৰু কিন্তু আজিকালি ইমান খেলা নহয় বাৰু, তুমি কিবা খেলা নে নাই?
অ', ম
মই খেলো মানে ফুটবল আৰু ক্ৰিকেট। খেলিবলৈ হলেওঁ খেলো। খালি খেলৰ সময়ত মানে দলীয় অ দলীয়া ভাৱে মানে এ একেলগে কাম কৰাৰ আনন্দই সু কীয়া নহয় নে? ইয়াৰ ফলত সহযোগিতাৰ মনোভাৱো বৃদ্ধি পায়।
উম ঠিক কৈছা একেবাৰে ঠিক কৈছা আৰু দলীয় খেলবোৰে মানে ইজনে সিজনক বিশ্বাস কৰা, বিশ্বাসটো থাকিব লাগিব। তেতিয়াহে আৰু সহযোগিত তা কৰা সহযোগিতা কৰা ইজনে সিজনক, আৰু দায়িত্ববোৰ ই য়া ইজনে সিজনৰ মাজত ভাগ বতৰা কৰাৰ শিক্ষা দিয়ে আৰু এই গুণবোৰ মানে কেৱল খেলতে নহয় মানে বাস্তৱ জীৱনতো বহুতেই উপকাৰী।
উম, একদম ঠিকেই। আহ আৰু এ কি বুলিকৈ চোৱা আজিকালি ল'ৰা মানে বহু ল'ৰা ছোৱালী বাহিৰত খেলৰ আহ খেলাৰ আহ সলনি মোবাইল ফোন বা ভিডিঅ' গেমত বেছি সময় নষ্ট সময় নষ্ট কৰে বা সময় কটায়। এই বিষয়ে তুমি কি বুলি ক'বা বা কি ভাবা তুমি?
মইটো টো ধৰা প্ৰযুক্তি ব্যৱহাৰ প্ৰয়োজনীয় কিন্ত মানে অত্যাধিক ব্যৱহাৰে শাৰীৰিক কাৰ্যকলাপ কমাই দিয়ে। ইয়াৰ ফলত, চকুৰ সমস্যা হয় টোপনিৰ অসুবিধা হয়। তাৰপিছত আৰু সকলোবোৰ এলেহুৱাও হৈ পৰিছে। আৰু মানসিক চাপ বৃদ্ধি পাব পাব পাব পাৰে আৰু ত সেয়েহে মানে প্ৰতিদিন বাহিৰত খেলাটো উচিত বুলি মই ভাবো তেতিয়াহে অলপ নিজকে হেলথী ৰাখিব পাৰিব।
অ, একদম ঠিকেই অ সেইটোয়েই আৰু খেল খেলিলে আমাৰ শৰীৰটোও ভাল থাকে আমাৰ মাইণ্ড ফ্ৰেছ হয়।
উম তাকে।
আঁ তেনেকেই আৰু, আৰু আ, কি বুলি কয় খেলৰ কাৰণে আৰু এইটো নহয় যে আমি খেল খেলিলে আমি জিকিবই লাগিব ব, সেইতো কৰি সেইতো মাইঞ্চেত লৈ আমি খেলিব নালাগে খেল, আমি খেল খেলিব লাগে এটা যে আমাৰ নিজৰ স্বাস্থ্যটোৰ কাৰণে আৰু মাইণ্ডফ্ৰেছ বা কিবা আদি আৰু। আৰু এইটো কোৱা যে বিদ্যালয়ত খেল ধেমালিৰ ওপৰত গুৰুত্ব দিয়াটো কিমান দৰকাৰ বুলি ভাবা?
বহুতে দৰকাৰ। বিদ্যালয় সময় পৰা যদি মানে তেওঁলোকে খেলৰ সুবিধা থ পায় শিক্ষাৰ্থীৰ মানে বহুতেই মানে তেওঁলোকৰ বহুতেই সহায় হ'ব। কাৰ আৰু কাৰণ বিদ্যালয় পঢ়ি থাকোতে বা কলেজত পঢ়ি থাকোতে ত তেওঁলোকে মানে তাৰে পৰা বহুত সুবিধা পায় যাৰ ফলত তেওঁলোকৰ নিজৰে মানে এটা ভাল সুযোগ পাই নিজৰ খেলৰ যোনটো প্ৰতিভা এইবোৰ দেখুৱাবলে। ত' আৰু লগতে মই ভাবো যে পঢ়া শুনাৰ লগতে খেলতো মানে উৎসাহ দিলে বহুত শিক্ষাৰ্থীয়ে ৰাজ্যিক তাৰ পিছত ৰাষ্ট্ৰীয় আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়তো সফলতা লাভ কৰিব পাৰে
অ সেইটো হয় সেইটো হয় অ তুমিটো যিহেতু কলাই খেলৰ জৰি়য়তে দেশৰ নামো মানে উজ্জ্বল কৰিব পাৰি, নহয় নে?
উম নিশ্চয় কৰিব পাৰি।
বহু খেলুৱৈ মানে নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে দেশৰ বাবে, পদক জয় কৰিছে আমি দেখি আহিছো ত' তেওঁলোকৰ সফলতাই নতুন প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰি তোলে আৰু আহ ক'ব গলে দেশৰ গৌৰৱো আমাৰ মানে দেশখনো গৌৰৱ কৰি তোলে।
উম হম হ একদম ঠিক কৈছা অ তোমাৰ মতে সুস্থ জীৱন প্ৰতিদিন আহ কিমান সময় খেলা উচিত প্ৰতিদিনে?
ক'ব গ'লে কমিও আধা ঘন্টাৰ পৰা এঘন্ট লৈকে, মানে খেলিবই লাগে মানে শাৰীৰিক ব্যায়াম বা খেল ধেমালি কৰাটো উচিত বুলি মই ভাবোঁ। আৰু যাৰ ফলত মানে তেতিয়াহে আমাৰ শৰীৰটো মানে শৰীৰটোও সুস্থ থাকিব আৰু লগতে আমাৰ মনতও সুস্থ থাকিব মানে মনটোও ভাল থাকিব। নহলে আমাৰ মনটো কেতিয়াবা মানে বহুত ভাল মানে, বেয়া লাগি থাকে অলপ খেল ধেমালি বা ব্যায়াম বা শাৰীৰিক ব্যায়াম কৰিলে তেতিয়া অলপ মনটো ধৰা মাইনটো ফ্ৰেছ থাকিব ৰিলেক্স। ফিৰ কৰিম তেনেকুৱা।
অ ঠিকেই বাৰু মই আৰু এতিয়াৰ পৰা মানে পঢ়া শুনাৰ লগতে নিয়মীয়াকৈ খেলিবলৈ মানে চেষ্টা কৰিম আৰু।
উম সেইটোয়ে কৰিবা মানে সুস্থ কৰি মানে সুনৰ জীৱন সম্ভৱতটো নহয় ত' সেয়েহে পঢ়া পঢ়া শুনাৰ লগতে খেলকো তুমি সমান গুৰুত্ব দিবা।
উম ঠিক আছে দিয়া ভাল লাগিল।
অ ঠিক আছে দিয়া তেন্তে পিছত কথা পাতিম।